নমস্কাৰ! অহ বাকী ভালনে আপোনাৰ?
অহ ভাল ভাল। তেতিয়া কি হৈছিলো অ তোমাৰ লগত কথা পাতি আছো ফোনটো কাটা গলচোন?
কিবা হ'ল আমাৰ ইফালে অলপমান
তাৱাৰৰ সমস্যা হৈছে চাগে? তাৱাৰৰ সমস্যা নেকি?
অহ তাৱাৰৰ সমস্যা হৈছে।
অহ আচ্ছা আচ্ছা। তো তুমি কি কৈ আছিলা তোমাৰ এই তোমাৰ এ শুৱালকুছি ব্যৱসায়টোত মন আছে মানে ন? ঠিক আছে আহিবা নহ'লে আহিবা
উম
আহিবা আহিবা তোমাক শিকাই দিম আৰু কোৱা তোমালোকে ফুৰিব যাম বুলি কৈছিলা নহয়, কেতিয়া যাবা পিছে?
অহ আমি অহা মাহৰ চাৰি তাৰিখে যাম আৰু।
বাপৰে! ফুৰিবা আৰু ন ঠিকছে।
সে সে অলপমান ফুৰিম আৰু তাকে ভাবিছো, মানে ঘৰত কিমান থাকিম আৰু।
সেইটো হয় দিয়া অলপ মানে বিৰতি লাগে দিয়া। জীৱনটোৰ পৰা ন, কিমান আৰু তুমি পঢ়া শুনাই কৰি থাকিবা ন? মাজত অলপ বিৰতিৰ প্ৰয়োজন হয় দিয়াচোন।
হও অলপ মানুহ ঘূৰা-ফুৰা কৰিব লাগে।
অহ অহ ঘুৰা ফুৰা কৰিলে তোমাৰ মন মনো ভালে থাকে জানানে।
অহ তাকে মানুহৰ জীৱন কেতিয়া শেষ হৈ যায় ঠিক নাই নহয় আজিৰ দিনত। সেইকাৰণে এতিয়াই ঘূৰি ফুৰি লৈছোঁ আৰু।
একদম একদম আজিকালিতো একদম বাপৰে ভৰসাই নহা হৈ গৈছে। কাৰ কেতিয়া কি হৈ যায় বাপৰে বাপ।
কি ক'বা আৰু।
দুদিন আগত মোৰ লগৰ ল'ৰা এজন ঢুকাল এক্সিডেন্ট হৈ মানে দুৰ্ঘটনা সংঘটিত হৈ পিনে।
হয় নেকি মই অহ মই বাত স্ত্ৰৰী শুনিছিলো কি মানে কেনেকুৱা হ'ল মানে হেৰিটো?
তোমাৰ সি মানে তোমাৰ চাকৰিৰ পৰা আহিছিলে ঘৰৰ ঘৰত আহিছিলে ঘৰত আহি মানে সিয়ে তাৰমানে দুটা জাগাত কাম কৰে তাৰমানে এটাৰ পৰা গুৱাহাটী গুৱাহাটী মেডিকেল কলেজ যে আছে তাত তাত সি কাম কৰিছিলে ত' তাৰ পৰা আহি পিনে ঘৰত অলপ জিৰণি লৈ ভাত পানী খাই পিনে আকৌ তোমাৰ বংশৰত আৰু খন আছে প্ৰায় মানে সেইখন বেচৰকা ৰী এখন মানে তোমাৰ মেডিকেল টাইপে হয় সেনেকুৱা এখন খুলিছে তো তাত মানে গ'ল। তাতেও কৰে তো' তাত যাওঁতে গৈ নাপালেই মানে ওচৰতে মানে সেনেকে গৰু এটা ত' তেনেকে খুন্দা লাগি পিনে লগে লগে ঢুকালেই আৰু।
অহ বৰ বেয়া লাগিল শুনি পেলাই মানে মই বাতৰিটো পাইছিলো কেইদিনমান আগতে
উম বহুত বেয়া লাগিছে মানে সৰুৰ পৰা আমি একেলগে পঢ়া আছিলো। সেইকাৰণে গাড়ী মটৰ চলালে খুব সাৱধানকে চলাবা আৰু হেলমেটটো পৰিধান কৰি থাকিবাই আৰু।
নাই নাই মই তেনেকে গাড়ী মানে নচলাও আৰু চলালে একদম নিয়ম নীতি মানি চলো আৰু।
অ' বহুত ভাল বহুত ভাল আৰু হেলমেটটো পৰিধান কৰিবই লাগে।
অ' হেলমেটটো পৰিধান কৰিব লাগিব।
সেইটো কাৰণে মানুহক দেখাই পিনে মানুহক দেখাই মানে হেলমেটটো পৰিধান কৰিলে নহয় ধৰা তুমি নিজৰ মানে তোমাৰ ভৱিষ্যতৰ তোমাৰ জীৱনৰ কথা ভাবি পিনে তুমি পিন্ধিব লাগে।
অ' তাকে ঠিক কৈছা তুমি।
উম' আৰু কি ক'ব বিচাৰিছিলা কোৱাচোন?
মানে এয়া হেৰি এতিয়া মই ব্যৱসায়টোৰ কথা কৈ আছিলো ন কি বুলি কয় ইয়াত যে ধৰা তোমাৰ পইচা পাতি অলপ লাগিব চাগে?
অ' পইচা পাতি কিন্তু লাগিব পইচা পাতি নহলে তুমি এইটো মানে চলাব নোৱাৰিবা। পইচা মানে ভালে খিনি লাগে দিয়া আজিকালিু ভুৱনী বিলাকৰ। যিহে মানে দিম মানে সেই হৈছে নহয় সিহঁতৰ মানে বহুত পইচা সো মাই দিব লাগে ত' সেইটো কাৰনে মানে পই আৰু অলপ বেছিকৈ প্ৰয়োজন হয় মানে আজিকালি ৰুৱনি বিলাকৰ কথা কি কবা আৰু মানে উপায় নাই দিবই লাগে।
অ'।
এই তুমি এটা কাম কৰা মই এইবোৰ ব্যৱসায় চ্ৱসায় মানে আজিকালি বহুত
তুমিওতো চাগে জানাই আমিতো আমিও মানে মধ্য শ্ৰেণীৰ মানুহ হয়।
অ', হয় হয় হয়।
এতিয়া তোমাৰ বহুত মানে পইচাও ইয়াতে ল মানে সোমাব সোমাই দিব নোৱাৰো, এতিয়া মই ভাবিছো আৰু। কি কৰা যায় কম পইচাত যদি কৰিব পাৰি তাকে আৰু।
কম পইচাত তুমি এইটো কাম কৰিব নোৱাৰা, তুমি তুমি তুমি এতিয়া এইবোৰ ব্যৱ হাৰ কৰা বাদ দিয়া, এইবোৰ চিন্তা কৰা বাদ দিয়া। তুমি ভালদৰে পঢ়া মোৰ মতে, ভালদৰে পঢ়ি তুমি এটা ভালকৈ চাকৰি এটা লোৱা, চাকৰিৰ সমান একো হ'ব নোৱাৰি গম পাইছা। গম পাইছোঁ, তাত মানে একো হেডেগ নাই। তাত তোমাৰ একো মানে কোনো ধৰণৰ মানে বেলেগ একো চিন্তা নাই। গম পাইছা তুমি অধি তেতিয়া ডিউটি টাইম যেতিয়া তোমাৰ কামত যেতিয়া তোমাৰ ডিউটি চলি থাকিব। সেইটো টাইমতে তোমাৰ যি থাকে আৰু যি চিন্তা আহে যি মানে তাতেই শেষ তোমাৰ। ঘৰত অহাৰ পিছত আৰু তুমি সেই মোৰ ভাবিব নালাগে চিন্তা কৰিব নালাগে, কিন্তু তুমি যদি ব্যয়ৱসায় তুমি তুমি মানে নামি যোৱা ন। তুমি মানে চৌবিশ ঘন্টাই তুমি সেইটোৰে কথা ভাবি থাকিব লাগিব। সেইটোৰে কথা তুমি সেইটোৰে কথা সেইটোৱে তোমাৰ মান চলি থাকে, তুমি মানে অলপো মানে বিৰতি অলপো নোপোৱা তোমাৰ মানে নিজস্ব মানে টো নহোৱা হৈ যায়, ক'তো যাওঁ বুলি যাব নোৱাৰি বা মানে তেনেকুৱা, এতিয়া মানে চাকৰি কৰিলে ভাল কি তুমি চুটি লব পাৰা হয়নে নহয়? ত' সেইটো ভাল আৰু এটা টাইমৰ ভিতৰত তোমাৰ ডিউটি সময়তটো শেষ হৈ যায়। ত' সেইখিনি তুমি আৰু নিজৰ কাৰণে বহুত টাইম পাই মানে চাকৰি কৰিলে। সেইটো এটা ভাল, কিন্তু ধৰা বিজনেছ কৰি তোমাৰ ব্যৱসায় কৰিলে মানে নিজৰ কাৰণে সেনেকে টাইম পোৱা নাযায় আৰু।
অঁ, তাকে মানে কি হয় জানানে, এয়া অলপ মানে আমাৰ লৰা মানুহ ন। এ অলপ মানে পৰি থাকিব ইমান পৰি থাকিব মানে। ইচ্ছা মানে মনৰ পৰা ইচ্ছাটো নাযায়।
তুমি অলপ বেলেগ চাইডে অহাচোন বেলেগ ফালে অলপ মানে নেটৱৰ্কৰ টাৱাৰ সমস্যা হৈছে।
অঁ অঁ, ৰবা এতিয়া পাইছানে শুনা?
অলপ মানে ফাঁচি ভাঙি ভাঙি আহিছে।
অঁ, আচ্ছা এতিয়া অলপ পাইছানা শুনা?
অঁ তুমি অলপ মানে বেলেগ ফালে আহাচোন তুমি?
অঁ। বুজিছো।
অঁ, এতিয়া একদম বহুত ভালকৈ শুনা পাইছো এতিয়া।
অঁ বাকী এতিয়া, খবৰ কেনেকুৱা তোমাৰ?
হ'ব ৰাজো তুমি কি কৈ আছিলা লৰা মানুহ কি পঢ়িব থাকিব মন নাযায় কি কৈ আছিলা?
মানে মই কি ক'ম আৰু এতিয়া মানে মোৰ লৰা মানুহ ন, অলপ মানে ইমান বহি থাকিব ই ইচা নাযায় আৰু পঢ়া টেবুলৰ আগত।
একো নাই একো নাই ধৈৰ্যটো মেইন বুজিছা এতিয়া এতিয়া তুমি যদি কষ্ট কৰা। তেতিয়া পিছৰ জীৱনতটো বহুত মানে ভালদৰে চলিব পাৰিবা আৰু তুমি এতিয়া তুমি এনেকে ঘূৰিফুৰা নপঢ়া একো যদি কষ্ট নকৰা, পিছত কিন্তু গোটেই জীৱনটো সেইকাৰণে তুমি অলপ টাইম অলপ কম সময়ে কষ্ট কৰা তাৰপিছত পিছৰ গোটেই জীৱনটো তুমি মানে যি কৰা ফুৰ্তি কৰা নাচি বাগি যেনে কে তুমি বিচৰা লাইফতো সেনেকে জীয়াব পাৰিবা কিন্তু তুমি এতিয়া যদি মানে এতিয়া যদি তুমি সেইবোৰ কৰিব যোৱা ন গোটেই তোমাৰ জীৱনটো মানে তোমাৰ কষ্টত যাব আৰু মানে ভাবি চোৱা তোমাৰ কাৰণে কোনটো মানে ভাল আৰু
অ বুজিছো তাকে মই
একো নাই যিমান মন নগলেও তুমি নিজক মানে জোৰ কৰি পিনে পঢ়া
পঢ়িব পঢ়িব তেনেকে কাৰো এনেকে মন নাযায় বাত মানে কিন্তু কি মানে উপায় নাই ন কৰিবই লাগিব সেইটোৱে মানে ভাল অপচন হয় সেইটোয়ে এটা তোমোক মানে ভাল জীৱন এটা দিব পাৰিব পিছত ত মানে নিজক যোৰ কৰি পঢ়া উম
মই মই মানে ভাবি আছোঁ আৰু মই ট ডক্তৰৰ মানে পৰিধান কৰিম বুলি ভাবি আছো ডক্তৰ পৰা পৰিধান কৰিম বুলি ভাবিছোঁ
ড আচ্ছা ড তুমি মানে ডক্তৰৰ কাৰণে মানে প্ৰস্তুতি কৰি আছা তোক ডক্তৰ হ'ম বুলি ভাবিছা ন তোমাৰ মানে মন আছে আৰু ন
অ অলপ মন আছে আৰু
অলপ মন কেনেকে হব নহলে গোটেই মনটো ঢালি বাকি দিয়া তাতে নহলে তুমি তাৰ পৰা ওলাই আহা এনেকে আধা মন থাকিলে নহব অলপ থাকিলে নহব অলপ থাকিলে কিন্তু তুমি ন ন নহব অলপ থাকিলে তুমি একো কৰিব নোৱাৰিবা
অ বুজিছো নাই এতিয়া মানে পুৰা গোটেই মনে লগাই দিছো আৰু প্ৰস্ত তিত এতিয়া মই কি হৈছে এটা বছৰ ভালকে কষ্ট কৰিব লাগিব তাৰপিছত তোমাৰ এয়া পৰীক্ষা এটা হ'ব তাৰপিছত চাই লও আৰু কি হয়
অ ঠিক আছে তুমি ভালদৰে পঢ়া আৰু পুৰা মন যিহেতু তুমি এটা বছৰ দিম বুলি ভাবিছা ন ত তুমি বেলেগ বাদ দিয়া আৰু এটা বছৰ তুমি এইটোতে ভালকে দি দিয়া নহ'লে তোমাৰ এই অ তোমাৰ নহলে তোমাৰ এবছৰটো এনেই যাব ন
অ তাকে
লগত টকা পইচা লগত কিমান কষ্ট ন
বহুত বহুত টকা পইচা লাগে বহুত। আমাৰ ম আমাৰ মান মানে মধ্যশ্ৰেণীৰ মানুহবিলাকৰ কাৰণে জীৱনটো এটা খেলা বস্তুৰ দৰে মানুহে চাই আৰু।
খেলা বস্তু মানে কষ্টকৰ হয় বহুত তোমাৰ একেবাৰে তোমাৰ নিম্ন শ্ৰেণীত হোৱাতো ভাল আৰু একেবাৰে তোমাৰ উচ্চ শ্ৰেণী হোৱাটোতো ভালেই কিন্তু মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিৰ কাৰণে বহুত মানে সমস্যা হয়।
বহুত সমস্যা।
উম বহুত সমস্যা হৈ যায়। এক নহয়, তলত যোৱা নহয় ওপৰত মাজত তুমি মানে সদায় মানে সমস্যা পোৱা
অ বাকী তুমি কিবা এই প্ৰস্তুতি চলাই থকা বুলি ভাবিছিলোঁ কিবা পৰীক্ষাৰ কাৰণে চাকৰিৰ।
অ', ময়ো তোমাৰ অলপ-চলপ চলাই আছোঁ ৰবা। মানে এতিয়া অলপ মানে আহ', চিৰিয়াচলি লৈছোঁ আৰু মানে। তোমাৰ অসমৰ, অসম চৰকাৰৰ পোষ্টবোৰ মুকলি কৰিব নহয় এইবাৰ।
অ', -অ', বুজিছোঁ।
উম', অ', তোমাৰ মানে, তেনেকে অলপ প্ৰস্তুতি কৰি আছোঁ আৰু মই। মানে চাকৰি নহ'লে, আৰু আমি ছোৱালী মানুহ ন! ছোৱালী মানুহৰ কাৰণে বহুত মানে। গুৰুত্বপূৰ্ণ যে, নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগে মানে, আত্মনিৰ্ভৰশীল হোৱাটো মানে খুবেই প্ৰয়োজন।
অ', বুজিছোঁ।
উম, ছোৱালীৰ কাৰণেতো লাগেই আৰু ছোৱালী মানুহৰ মানে, এইটো হয়তো মানে ছোৱালী মানে। যে মানে আমি কৰাতো লৈ হে প্ৰয়ো-প্ৰয়োগ কৰে মানে। ত' সেইটো ভয় কৰিব নালাগে, তোমাৰ আনচাকচেচফুল অসফলতা। অসফলতাটোৰ কাৰণেহে ভয় খাব লাগে ছোৱালী মানুহে।
অ', বুজিছোঁ, ছোৱালী মানুহক আজিৰ দিনত মানুহে বহুত মানে তল পেলাই থৈছে।
আজিকালিৰ দিনতটো ছোৱালী কোনো কোনো ফালৰ পৰাই কম নহয়।
আমি, আআ', -আমি আচলতে নৱপ্ৰজন্ম। মই, এইটো বস্তু আগবঢ়ুৱাই নিব লাগে যে, ছোৱালীও কিবা কৰিব পাৰে।
অ', সেইটো ছোৱালী কিবা কৰিব পাৰে মানে কি, ছোৱালী বহুত কিবা-কিবি কৰিছে, তুমি নাজানা নেকি?
অ', ক', মানে কৰিছে, সেইটো কোৱা নাই, মানে মই কৈছোঁ কি যে। আৰু বহুত ডাঙৰ-ডাঙৰো কাম কৰিব পাৰে। আমি এই নৱপ্ৰজন্মটো এইটো বস্তু আগুৱাই নিব লাগে।
হয়-হয়-হয়, হয়-হয়-হয়।
সেয়াই কৈছোঁ আৰু বাকী কোৱা, কিবা কৈ আছিলা?
একো নাই। এতিয়া প্ৰস্তুতি চলাই আছোঁ বাৰু, মই নিজে যিমানখিনি পাৰোঁ, এইবাৰ হেৰি এইবাৰ মই মানে মোৰ। এশ-এশ শতাংশ এৰি দিলে। তাৰপিছত মই মানে সফ মানে, সফল হওঁ নহওঁ মই সেইটো নাজানোঁ, কিন্তু মই চেষ্টা কৰিম। যদি মই সফল নহওঁ। যদি মই চাকৰি যদি মই নাপাওঁ কিন্তু মোৰ-মোৰতো জ্ঞান বহুতখিনি হ'ব ন। মোৰ মানে, তোমাৰ এ, মানে, মানে। মানে পষ্টোৱা বুলি যে কয়, মই মানে সেইটো নপষ্টাও পিছত গৈ, যে মই পিছ মই একেদিনত চেষ্টা নকৰোঁ, পিছত মানে মোৰ এনেকুৱা লাগিব যে। এ মই এবাৰো চেষ্টা নকৰিলোঁ মই নিজকে মানে কুচি থাকিম। ত মানে এতিয়া যদি মই চেষ্টা কৰিলোঁ।